শুনি আছা নে? অ'। অ' এই আছিলোঁ ৰ'বা চাহ-তাহ খাই পেলাই এনে অকনমান খোজকাঢ়ি আছোঁ অলপ।
চাহ খালা নেকি? মই এনে আছোঁ ৰ'বা মই গা মই গা ধুলো এতিয়া গা ধুই আহি তোমাৰ এই আনাৰচ খালোঁ এক পিচ। আনাৰস আনাৰস
অ' আনাৰস ঠিকেই ভালে।
অ' চাহ চাহটো পিছত খাম ৰ'বা অলপ। খোজকাঢ়ি আছা নেকি এতিয়া?
অ' এনেই অলপমান অ' ৰ'বা মানে অলপমান বৰষুণ দিছিল নহয় ঠাণ্ডা ঠাণ্ডা অলপ ভাৱ আছে। অ ৰাই দুপৰীয়া মানে অলপমান দিছিল বেছি বৰষুণ নহয় বিশ মিনিট মান দিলে।
এ আমাৰ ইয়াত বৰষুণে নাই
অ' গৰম পৰিছে ন?
গৰম পৰি আছে খোজ কাঢ়িব লাগে মই খ খোজ কাঢ়াই নাই ৰ'বা বহুকেইদিনে হ'ল। এক এক্সেৰচাইজ কৰাই নাই।
অ' ব্যায়াম, এক্সাৰচাইজ বিলাক কৰি থাকিব লাগে।
উম' তাকেই এ যাবাওঁ নাই। মানে তোমাৰ একেইদিন অলপ
হয়।
হয়, তেনেকে যোৱাই নাই গৰম কাৰণে চবে খোজ কাঢ়িব অলপ সেই কৰে।
অঁ অঁ, সেইটো হয় কিন্তু মানে বেছি গৰম খোজ কাঢ়িলে বেছি ঘামি যায় অঁ সেইটোৱে।
কৰাটো ভাল।
অঁ অঁ কৰা তোমালোকে ভাল ভাল ভাল তাকেতো। এনে কিবা কিবি কৰা নে, এই মানে আগৰ পৰা কৰানে? কিবা কিবি, মানে ব্যায়াম চিয়াম কি কি কৰা এনে?
এইে ব্যায়াম নাই মই তোমাৰ আগতে ৰানিং কৰিছিলো ৰাতিপুৱা ৰাতিপুৱা গধূলি তাৰ পিছত তোমাৰ খোজকাঢ়া কৰিলো তাৰে পিছত।
অ খোজকাঢ়ি খোজকাঢ়িলেটো ভাল।
অঁ ৰাণিংটো তাৰ মানে চলি তোমাৰ সেই লগৰ চলিকেইটা তোমাৰ
অঁ
যিহেতু চাকৰি পাই গ'ল, তাৰপিছত বাকীকেইটা ডিউটিত যাই থাকে তেনেকে।
অঁ হয় হয়।
সেনেকুৱা লগ নাই অলপ মোক থাকি ডাঙৰ ল'ৰা মানে থাকে দুই এটা সিহঁতে বাৰু দৌৰাই দৌৰিব অলপ লাজ কৰে।
সিহঁত সিহঁতে খোজ কাঢ়ে কিনে অলপতে। খোজ কাঢ়ো অলপ আজি কেইদিনমান হ'ল খোজ কাঢ়া নাই তেনেকে।
অঁ বিৰাট ৰ'দ চ'দৰ কাৰণে মানে ৰাতিপুৱা খোজ কাঢ়িব লাগে।
হয় হয়, আজি ৰাতিপুৱা মানে মোৰ উঠা গল ৰবা অলপ তাৰমানে ৰাতিপুৱা এখন খেল চাম বুলি ভাবিলো, খেল চোৱাৰ পিছত তোমাৰ লাইটটো ৰাতিৰ পৰা কাৰেণ্টটো নাই তোমাৰ।
অ হয় নেকি?
উম যোৱাকালি তোমাৰ দুটা আঢ়ৈটা মানৰ পৰা কাৰেণ্টে নাই আমাৰ।
অ অ
তাৰপিছত ইনভাৰ্টাৰটো চলিল, ইনভাৰ্টাৰটো তোমাৰ তিনি ঘন্টামান চাৰি ঘণ্টা তিনি ঘন্টা মান পাঁচটা বজাত আৰু চাৰ্জ শেষ হৈ গ'ল ইনভাৰ
অ অ অ বেকআপটো শেষ হৈ।
অঁ চেছ হোৱাৰ পিছত আৰু লাইতো নাই কি কৰো মই বোলো বাহিৰত তো ঠাণ্ডা দি হাৱা এটা আহি গৈছে তোমাৰ বতাহ, আৰু ৰাতিপুৱা অলপ অঁ ৰাতিপুৱা অলপ ঠাণ্ডা পৰে বাহিৰত।
উম, সেইখিনি সময়ত খোজ কঢ়িব পাৰিলে ভাল কিন্তু।
অঁ তাৰপিছত তোমাৰ সেনেকে একবাৰ একপাক মই অকলে যাই ঘূৰি আহিলো আৰু।
অ ঠিকে আছে।
তুমি এতিয়া তুমিতো ৰাতিপুৱা খোজ কঢ়া নে?
মই ৰাতিপুৱা ৰাতিপুৱাই এই আমি জিমত যাওঁ ৰবা মোৰ বন্ধু এজনৰ লগত।
অঁ অঁ।
এ তাতে মানে বেছি দিন হোৱা নাই এই তিনিমাহমান হৈছে।
অঁ অঁ জিমত ত জিমতো তলত হৈ কিনে নে পাহাৰৰ পৰা তলত আহিব লাগে, তোমালোকো পাহাৰতে থাকা?
নাই নাই আমি পাহাৰত নাথাকো, আমি তলতে থাকো, উম। আমি তলতে তলতে আমি সেই আৰু।
ওচৰতে জিমটো?
ওচৰতে বেছি দুৰ নহয় একিলোমিটাৰ যাব লাগে।
খোজ কাঢ়ি যোৱা?
অ', খোজকাঢ়ি যাওঁ, কেতিয়াবা গাড়ী থাকিলে স্কুটি বা বাইক-চাইক থাকিলে এনেকে যাওঁ। স্কুটি লৈ যাওঁ। অ', হয়, হয়, আছিলো।
কেনাই লাগিল আজি কি কি কৰিলা আজি কি?
আজি এই চেষ্টৰ কাৰণে কৰিলোঁ, চেষ্ট আৰু ট্ৰাইছেপ কৰিলোঁ।
অ', চেষ্টটো তোমাৰ হাত দুখন দি এনেকে এনেকে মাৰি দিব লাগে যে?
হয়, হয়, হয়, মানে দাম্বেল।
অ', টানি দিব লাগে যি?
দামবেল দুটা লৈ এনেকে তানে সেই
অ', টানে যি তোমাৰ গাত দেখি টানে।
অ', সেইটোয়ে সেইটোয়ে, বহুত ধৰনৰ বহুত বিভিন্ন ধৰণৰ এক্সাৰচাইজ আছে, এই তাৰে মাজৰে কেইটামান চাৰিটা মান এনেকে কৰি দিওঁ আৰু।
অ', অ'।
অ', সেই তেনেকে মানে সদায় যাওঁ। সোমবাৰ শনিবাৰ হে উম। তুমি পাৰিলে চেষ্টা কৰা মানে ঘৰত হ'লো, মই আগতে ঘৰতে কৰিছিলো কিবা কিবি অলপ।
এ ঘৰত মানে মই কি ভাবো তোমাৰ মানে এইটো দাউৰা দৰে মানে দৌৰিব পাৰিলেতো ভালেই। কিন্তু এতিয়া লগ নাই। জিমত জিমতো জিমত যাব পাৰি জিমত দুই এটা যায়। সৰু আমাত থাকি সৰু হ'লেও মানে জিমত কিন্তু যাব পাৰি তেনেকে।
পাৰি পাৰি পাৰি মান সৰু ডাঙৰ কথা নাই আৰু চব যাব পাৰি ভালেই। ভাল লাগে তাতে মানে সেই ডিচিপ্লিন টো পাই আৰু।
অ', আৰু জিমটো কৰিলে মই ভাবো তোমাৰ। ৰাতিপুৱা কৰিলে ভাল বেছি। কাৰণ, কিয় তুমি তুমি গধূলি কৰিলা যে ৰাতিপুৱা দেৰিলৈকে শুই থাকিলে কি হ'ব?
অ', সেইটোয়ে।
দে-দেৰি গলে শুই থাকিলে তো লাভ নাই তোমাৰ।
কিছু কিন্তু মই কিছুমান লক্ষ্য কৰোঁ, চাকৰিয়াল মানুহ কিছুমানে মানে এই এ জিমত মানে এই ৰাতিপুৱা নাহে গধূলি আহে আৰু মানে সেইটো তেতিয়া বেছি মানে তেওঁলোকৰ এই মানে বেছি কষ্ট হয় আৰু অলপ অলপ।
মানে তেওঁলোকে ডিউটিটো ডিউটি কৰি আহি কিনে লাহে কৈ গধূলি কৰেই আৰু জিমটো মাৰি দিয়ে। কাৰণ দিনততো অফিচতে থাকে।
হয়, হয়, সেইটোৱে সেইখিনি সময়ত মানে সন্ধিয়া সময়ত মানে বহুত মানুহ ভিৰ থাকে।
অ'।
সেইকাৰনে পাৰিলে ৰাতিপুৱাৰ ভাগত গ'লে মানে ভাল ৰাতিপুৱাৰ ভাগতো থাকেই মানুহ।
অ', অ'।
মানে ৰাতিপুৱা কৰি ফেলাই আকৌ ডিউটি লৈ যাব পাৰে। সেই এনেকুৱা সময় তোমাৰ বেছি ফ্ৰী থাকে আৰু
মানে সিহঁতে মানে চাকৰিয়াল কেইটা মানে সিহঁতে তোমাৰ দিনটো বহি থাকে। অফিচত
হয়। হয়।
একো এক্সাৰচাইজ নহয়। সেইকাৰণে ৰাতি অলপ এক্সাৰচাইজ কৰি দিয়ে।
অ', সেইটোৱে-সেইটোৱে। মানে শৰীৰটো চৰ্চা হয়। ভালে বেমাৰ আজাৰৰ পৰা মুক্ত
হয়। দিনত দিনটো সিহঁতে টেবুলতে বহি থাকে। তাৰ পিছত ৰাতিয়ে অলপ মাৰি দিলে।
এইটো অলপ সেইটোয়েটো বেয়া অভ্যস মানে চকীতে বহি থকা কম ভিতৰত বাই চাই থকা তেওঁলোক অকল মানে এই চৰ্বিটো বেছিকে বাঢ়ি যায় আৰু আকৌ এই চলা ফুৰা নকৰৰা কাৰণে মানে সেই আৰু কেতিয়াবা বেমাৰ হয়। কিবা কিবি
মই হেৰি চকীত কিন্তু, বেছি টাইম বহি থাকিলে। তোমাৰ ভাল নহয় কিন্তু,
নাই। নাই। ভাল নহয়। ভাল নহয়। হয়। হয়।
বহু কাৰনত বেয়া তোমাৰ বহুত টাইম বহিব নালাগে। মইতো এটা হেৰিত পাইছিলো। তোমাৰ
হয়।
পঞ্চল্লিশ মিনিটৰ ওপৰত বোলে, বহিভয় নালাগে। এটা পজিচনতে আৰু চক
অ', অ, মানে অলপমান কিবা ঘুৰা ফুৰা হ'লেও মাজতে
অ', মানে উঠি দিব লাগে। কবাত দহ, বিশ মিনিটত এনে একবাৰ হ'লেও তোমাৰ মানে খাৰা হৈ যাব লাগে। মানে থিয় দি দিব লাগে তোমাৰ। কিন্তু মোৰ মানে কোনে ক'লে মই তাৰ মানে এটা এচপাইন হাৰাৰ ডক্টৰক এচসাইন ডক্টৰৰ
হয়। হয়।
কিবা এটা অলপ দেখাবা গৈছ ত মাছ পাই ন তাৰ পিছত তোমাৰ কলে যি বেছি টাইম চকীত বহি থাকিব নালাগে। এটা পজিশনত
অ', সেইটোৱে
উম', আৰু তোমাৰ কি পিচ চাইদ এটা হেৰি থাকি থাকিব লাগে। তোমাৰ ছেফ থাকিব লাগে।
অ',
এই পিঠিত দেখি তোমাৰ এটা হেৰি কৰি হ ভালে কিন্তু, থবা পৰা পিছ চাই দে মানে চিধা চিধা বঢ়িলে তোমাৰ স্পাইনত বিলাক
অ', তাকেতো এনেকা হাল থলে মানে সেই
উম', তোমাৰ বেছি টাইম বহি থাকিলে। পেচাৰ পৰে তোমাৰ আমাৰ যিবিলাক স্পাইনৰ বিল আছে। তাতে পেছাৰ পৰে।
অ', তাকেতো মানে কিছুমানে সেনেকুৱাই হৈ যায় আৰু চকীত বহি বহি মানে নিজে চিধা কৰিব নোৱাৰি, আৰু মানে দেহাটো কেতিয়াবা বেকা বেকা হৈ থাক।
সি সিহঁত মানে উপায় নাই, আৰু তোমাৰ অফিচ কৰিবাইটো লাগিব।
অ', উপায়তটো নাই। দেই চা
হয়।
তাৰে কাৰণে সেই জিম বোৰ হোৱা কাৰণে ভালে আহি হৈছে বাৰু আজিকালি বহুত চলা হৈছে কিন্তু এইবিলাক মানে ইফালে সিফালে থাকেই।
দিনটো এটা মোটামুটি এতিয়া বেপাৰেই হৈ গৈছে তোমাৰ।
অ', হয় হয় হয়। সেইটো হয় কিন্তু মানে বহুত চলে কিন্তু।
হয় এটা মানে বিজনেচ হৈ গেছে মানে তমাৰ
উম সেটোয়ে বহুত মানুহ আহে অজস্ৰ মানুহ আহে।
হয় হয়। আও তোমাৰ এই টাউন বিলাকতো বহুত হৈছে কিন্তু। তোমাৰ চাবাচোন, বহুত হৈ গেইছে।
এক কিলোমিটাৰৰ ভিতৰতে তুমি বহুত কেইখন জিম পাই যাবা আৰু মানে এইখন আখন আছে আৰু এখন য'তে মন যায় যত কম দামত পায় তাতে লৈ লওঁ আৰু আমি কৰোঁ।
আমাৰ চকত কেইখন আছে জানা নাই এখান দুট জোতা চাৰিখনমান হৈছে নাই আমাৰ চকটো হৈছে সিমান ডাঙৰো নহয়।
অ', সেটো সিমান
জি জিমে হৈছে। চাৰিটা চব বি বিল্ডিংৰ ওপৰত চব কিন্তু। অব অ', অ', বিল্ডিংৰ গোটাইখিনি ফেচেলিটি আছে তোমাৰ সুবি গোটাই খিনি মানে সুব সুবিধা আছে অ', হয়।
গৈ পাইছানে এনে এনে ভিতৰত সোমাইছিলা নাই এবাৰ?
এ, নাই মই সোমাই পোৱা নাই লগতটো কেতিয়াবা মাতে নাই। মানে এটা লগৰ এটা জই অ', সি জইন কৰিলে জীমত মোকো কৈ আছে কৈছে জইন কৰ কৰ একেলগে এ, মই মানে কৰা নাই ৰ'বা অলপ
অ', কইব পাৰা ভাল হয় পাৰা।
অ', জিম জিমত কৰিলে কি নিয়ম কিছুমান মানিব লাগি
উম বহুত নিয়ম আছে কিন্তু।
তোমাৰ তুমি হেৰি কৰিব নোৱাৰা মানে বেছি খাদ্য খাব নোৱাৰা, কিছ কিছুমানেটো মাছ মাংসটো খালেও বইল কৰি খাব লাগে।
অ', সইটো হয় বাৰু। অ', বহুত মানে একদম ফাষ্টফুটটো নোৱাৰি এ, ঘৰৰ মই বেছি সেই তেনেকে বইল কৰি নাখাওঁ বাৰু। ঘৰৰ খাদ্য সেনেকে খাই থাকোঁ আৰু মানে বেছি তেল দি নবনাওঁ। উম সেইটোয়েটো।
তেল জাতীয় বস্তুটো বেয়া আৰু তেল তেলতো খাবও নালাগে।
নালাগে তাকেতো সেইটোয়ে
ঠিক আছে দিয়া ভাল লাগিল তোমা লগত কথা পাতি।
বাৰু ঠিক আছে পুনৰ কথা পাতিম বাই।
দিয়া